অহ পিয়াম
অও বিশাল ভাই কি খবৰ
খবৰ ভাল ৰবাতোমাৰ
এ ভালে ৰ'বা দেখানাই আজি কেনেকুৱা টাইপৰ গৰম দিছো
এ ৰে ভাই আজি গৰম কিয় ইমান হঠাতে এনে হৈ
এই মাহ তাকে দৌৰে এইকেইদিন মানে চিত থা চবে শ্লো কৰা আছিলো হা বাট আজি যিটো গৰম দিছে ন মানে ফেনৰ তলত থাকিও ঘাম অৱস্থা বেয়া হৈছে
আল্টিমেট লেভেলৰ গৰম দিছেৰে আজি কিবা হৈ গৈছে আজি।
বহুত চাই বহুত মানে ক'ব গলে মই এইবাৰৰ ভিতৰত আজিয়েই সবচে বেছি গৰম পালো আৰু-
উম থাৰ্টি ফাইভ ডিগ্ৰী আজি আমি ফালে
অহা আমাৰ দেখাৰ থাৰ্টি ফাইভাৰ থাৰ্টি ফাইভ- কোনো চিল বেছি কৰা যায় ন ডিগ্ৰীটোত।
ফেনত তলত থাকি কিনে কাম দিয়া। নাই ফেনে স্পীডত চলা নাই এনেহেন মানে ভল্টেজ কম-
অহ আৰু মানুহ লাইন লাঞ্চন কাটিছিল নেকি? ন মাজতে মই আমাৰ মাজতে মাজতে আমাৰ মাজতো দুবাৰ লাইন কাটিছে।
এ এই গৰমত লাইন কাটিব লাগিলে মৰিব লাগব হে
এবাৰ দচ মিনিটৰ কাৰে কাটিছিল এবাৰ পাচঁ মিনিট। কয় আদি মানে যেনেকুৱা অৱস্থা হৈছিল লাইন কাটছিলে অনশ বিয়া। মই
এ গৰমত যাৰ যাৰ এছি সিহঁতেৰে ভাল দিয়া আৰু-
এইটো এচি থকা মানুহ এচি থকা মানুহ বিলাক কৰে। ভাল আৰু তাহ ঠিক ঠাক আৰু বিনডাছ টেনচন নাই। তাহঁতৰ
এ ৰাতি বঢ়িয়াকে টোপনি আহি যায়। এ চি ডাল চলাই দিব ৰুমতটো গোটেই ঠাণ্ডা, মানে গৰমতটো অনুভৱে নহয় মজা টোপনি ইহঁতৰ- আৰু আমি এতিয়া বিশ্বনাতে বঘৰি থাকব লাগে।
বিছনাত বাগৰি টোপনিয়ে নাহে গৰমখনত একো কৰিব মনে নাযায়।
এ মই বিছনাত বাৰটা মানত শুৱ উঠলে এই- টোপনিয় নাহে এটা এটা মানলৈকে বিছনাতে ঘূৰি থাকো গৰমত
অহ এই কি বুলি কয় আজি ভন্টি ৰাতিপুৱা আনিব গ'লো থব গ'লো আৰু- বি বৰুৱা কলেজত পঢ়ে ন তাকে থব গলো। তোমাৰ আগতো ৰাতি পোৱা আঠ ততে কি ৰদ আচ্ছা ৰাতিপুৱা আঠটা পৰা দিছে ৰদ
এই ৰ'দ তোমাৰ চাৰে ছয়টা মানলৈকে থাকে গধূলি।
উম উম গধুলি চাৰিটা বজাৰ লৈকে থাকে কোনো ৰাতিপুৱা যেতিয়া আঠটা বজাৰলৈকে মই চক ইমান জল্দি ইমান হেভিলেভিল ৰ'দ।
আঠটা বাদ দিয়া তোমাৰ ছয়টাৰ পৰাই ৰ'দ দিয়ে ষ্টাৰ্ট দিয়ে ৰাতিপুৱা
কিছুমান মানুহ যে ৰাতিপুৱা ডায়ৰ এইিলা চাৰিটাতে যাব লাগিব।
অ সেটোৱে চাৰিটাত মানে কি আৰু চাৰে চাৰিটাত চাৰে চাৰিটাত সূৰ্যটো ওলাই না আজিকালি।
উম এইটো থিক ক'ব বলে ভূত ভূত আৰু এক্সচলি গৰম দিনত ৰাতিপুৱা ৰদ পেলাই সঁচা কথা কৈ দিছো ৰাতিপুৱ উি জ্দি পাহা দ ট্ৰাই খাব কৰিব লাগে। ৰাতিও সেই টোপনিয় নাহে।
নাহে আমাৰ আৰু আৰু গৰম আমাৰ ঘৰত বাপৰে।
তাকে এই মানে আমাৰ আমাৰ গুৱাহাটীত আৰু গৰমটো বেছি। মানে কি গছ গছনি ইমান নাই চাৰি পি বিল্ডিঙে বিল্ডিং হা তাৰোপৰি। গাড়ী চাৰ়ী পলিউচন ইণ্ডাষ্ট্ৰি সেইকাৰণে আমাৰ ইতিয়া গৰমটো বেছি আৰু-
এ আৰু গছ চছ কাটি দিছে না তোমাৰ ইয়াতে- গছ কাটি কাটি- গছ কাটি কাটি তোমাৰ বিজ খোবা বনাইছে ন সেইকাৰণে-
ন কি তোমালোকৰ চ আম বেছি মানে অকমান গৰমতটো কমে- বাগান চগান অকমান আছে। আমি কম আছে ন অকমান আছে। ষ পোন্ধৰ দগৰমটো প পুৰা গৰমে আৰু একদম কি কম আৰু
পুখুৰীত যাই কিনে গা ধুই থাকিম বঢ়িয়াকে।
সেই তোৰ পুখুৰী, চুখুৰী নদী, চদী থাকলে পোৰা একদম নিজৰ- লগা লাগিলে আমাৰ হা হা কি কলা।
পিকনিক এটা খাই দিয়া হ'ব আৰু মজাকে-
এই মজা কে পিকনিক এটা এইটোত পিকনিক খ মজাছে ন তাকেই তো ৰে মানে। পিকনিকৰ মানে সেই তাতে যায় কিনে বস্তুটো বনাব মনে নাযাব গৰম খনত- কি কবা পাৰি তুমি ততে
এই গৰমত তুমি ক'ত খৰি চৰি হেই কৰি কিনে বনাই থাক পাৰে।
মানে তাতে তাতে মানে কি কৰিব লাগিব তুমি বস্তুখিনি লৈ যাব লাগিব আৰু পোৰা খোৱা বস্তু চস্তু লৈ কেনে- পোৰা গা চা ধুই তাৰে মাজে গা ধুইে তাৰে ঠাণ্ডা ঠাণ্ডা, খাই থকা মজাকে এনজয় কৰি কেনে তাতে সেনেকুৱা কিন্তু মজা লাগব কিন্তু দেই-
অহেনহেন জোগাত যাব মন গৈছে কিন্তু এটা কথা আমাৰ ওচৰত এইবোৰ জাগা নাইৰে।
উম আমাৰ সেইতো নাই তোমালোকো পুৰাএকদম বেজ চ ক'ত থাকিব আৰু এইবিলাক
আমাৰ গোটেই এইটো চিটি এৰিয়া একদম
আমাৰ চিটিৰ মাজ পোৱা না যায় আৰু কি বুলি ক আমাৰ ছে এইচাইডে কত আছে জানা আৰ্মিম ভিতৰে আছে আৰ্মমৰ ভিতৰে যাব নিদে বহু সম- কোৱাৰি এটা আগতে আ মানে আগতে একচেলি অ এতিয়া আমাৰ ছোৱালী বিলাকে গৈছিল গা ধোবা তেতিয়া মানে আমি একো কোৱা নাছিল- আজিকালি গ'লে আমিৰ্ম খেদে মানে যাব পৰা মানে আমি যাব নিদিয়ে এলাও নকয়- এলাও নকৰে আজিকালি যাব
ণ্ডলীযা দিয়া নেকি?
নহয় নহয় সেইবিলাকৰে মানে কি যাক মানে গালি পাৰাৰে আৰু মানে কি ই তাৰ পৰা খেদাই দিয়ে আৰু মানে আহিব আৰ্মি আহি কেনে- কব কি ততে প্ৰথমতে কয় ক কাহছে আই হিন্দীত কবৰ মানে- মানে কৈ পৰা আহিচা এনে সোধব আৰু তাৰপিছত তাৰপিছত কয় আৰু- এ ক কয় আৰু আমি এনেকে গাাধু বাজা ক নাই নাই য মানে যাব পাৰে আৰু এলাও নাথাকে এইবিলাক
যদি কওঁ আমি লোকেল হয় ইয়াৰে।
লোকেল হৈ আৰে লোকেল বিলাকে যায় আহে কি বুলি কয় এই ৱালৰ ওচৰৰত- মানে এইখন আৰ্মি ৱ তাৰে ওচৰ কাৰ ঘৰ বিলাক আমিয়ে মানে গৈছিলো আগতে মানে ইয়াতে এক্চুৱেলি আগত- আগতে মানে কতাৰ নাছিলচ মান এক্সলি ভহুত কতাৰব নিলি এতিয়া। এই সেই কটাৰো আৰ্মি বিলাক- মানে তাতে থাকে ন আৰ্মি বিলাকে ৰখি থাকে ন এটা এটা মানে চিকিউৰিটিৰ চপত থাকে ন। বহি থাকে ন তে সেইবিলাক মানে দেখা পালি দেখা পালে মানে সে নকৰে আগতে এইবিলাক নাছিল আগতে আমি পিন আছিল একদম অকমান দূৰত আছিল আৰু পুখুৰীটোৰ পৰা মোটামুটি আধা কিলাৰ আধা কিলোমিটাৰ মান দূৰত আছিল। চ এতিয়া মানে তাপুখুৰীটোৰ ওচৰতে মানে বনি গৈছে সেইকাৰণে এতিয়া নোৱাৰি আৰু যাব মানে আৰু পুখুৰীতটো প্ৰকাণ্ড পুখুৰীও দুখন জেচিবিৰ তলত সোমাই যাব এনেকুৱা তাইপৰ
এতিয়া পুখুৰীতটো কি এনে পৰি আছে।
পুখুৰীতটো আছে প্ৰকাণ্ড পুখুৰী অ পুখুৰীতটো আছে অ এনেই আছে। এনে জানে তোমাৰ হ হাতী হাতী চাতি আহে পানী চানী খাব আহে হাতী চাতি তে জীৱ জন্তু আছে পানী চানী খাবহে তাতে মনলে হাতী চতি আহে জাকে জাকে হাতী আহে আৰ্মি কেম্পট আমাৰ হাতী অ কিমান হাতী আছে। আ মাজতেচোন এয়াতে হাতী চাতী আহি কিনে কিমান কি হি কৰি গলে বহুত হাতী আছে।
উম ভাল
হাতী পাবা পহু পহু পাবা হৰিণা হাতীটা আহিলে চ হাতীত সৰু সুৰা বস্তু ন ডাঙৰ বস্তু ন আৰু হাতী আহিলে হাতী পানীত নানামে ই হাতী কি কৰে এ ওচ পুখুৰীৰ পৰাই পানী পানী সে কৰে আৰু কি বুলি কয় পানী সে কৰে খায় আৰু
মানে মানুহ গা ধুই থকা দেখিলে পানী নানামিব নেকি
নয় পানী জান নমে হাতী বিলাকে মানুহ এই এক চাইডে গা ধুই থাকে এক চাইডে হাতী পানী খাই থাকে। এনেকা হৈছিলে আগতে অ আৰে হাতীত অকল তাতে অকল পানী খাই আ আৰু এক চাইডে আৰু পিঙৰটো চাইডৰ আৰু পি এক চাইডে আছে এই কোনো পুখুৰীটো‌ বেছি ওচৰ আজিকালি মানে পুখুৰীত কম আহ আহে মানে পুখুৰীটো বহু ডাঙৰ হয় ন আজি বেগে ভালকে গম পায় আৰু এটা জেগাত আহি থাকে। আৰু তাৰে ওচৰতে মানে গোটেই গছ গছনি জংঘল জংঘল আছে। ত তাত মানে পহুৰ্তে আহে প্ৰায়বাৰ হাতী বিলাকে খাব মানে।
উ এনেকি আৰ্মি কেম্পৰ ভিতৰদি সেই তোমাৰ আম সিং বুলি জেগাটো সেইফালে দিয়ে যায় নেকি
অ আম চি পিন্ধি যাব পাৰা তুমি তাতে তাতে তোমাৰ সেই নাছে কি বুলি কয়। চাহ চাহ বাগান নাছে এইবিলাক
অ টি ষ্টেট নতুনকে মজা বনাই দিছে টো
উম তাতে তাতে গৈছো তাতে মোটামুটি ভালেগিবাৰ গৈছো তাতে এবাৰ দ আহ ত মই যদি ছিক্স মাইলৰ পৰা ছিক্স মাইলৰ পৰা কৰো ন অক্স মান পৰা যদি কও তোমাৰ মোটামুটি উম এইপিনে ছিক্স মাইলৰ বাদ দিয়া তুমি আমাৰ ই সাতগাঁও হৈ যোৱা ন এ বুত চটকাৰ হৈ য ছিক্স মাৰ দিম ছিক্স মাইল দূৰ হৈ যাব আমাৰ ঘৰৰ পৰা যদি কওঁ পাঁচ কিলোমিটাৰ হ'ব।
এতিয়া আমাৰ ঘৰৰ পৰা দহ মান হ'ব।
তোমালোকৰ ঘৰ আঠ মান হব আঠ ন ন মান হ'ব ন মান হ'ব বেলতলত ন তুমি ব বেদলা ন বেদলা আমাৰ ঘৰৰ পৰা চাৰি কিলোমিটাৰ মান হয় আৰু
আচ্ছা আচ্ছা অ হৈ যাব তে সিমানে
বেছি দূৰ নহয় আৰু জগাত বহু ধুনীয়া ঠাণ্ডা জাগা
অ সেইবোৰ জেগা বাৰু ঠাণ্ডাই থাকে দিয়াচোন চাহ বাগান ন গছ গছনি বহুত থাকে
উম আৰু আপনি ফাৰ্মিংচাৰ জা আৰু সেই চিভিলন এ এলাউড থাকে আৰু চিভিয় মানে যাব পাৰে আৰামচ মানে আমি ইয়াৰ আৰমছে যাব পাৰিম আৰু এলা কৰিব আৰু আৰামচে যাব পাৰিবা চাব পাৰিবা ঘুৰিব ফুৰিব পাৰিবা আৰু মজাকে এদিন ওলাব বোলে অ অ চিবলিনৰ কাৰণে আৰু তোমাৰ কি জানা আৰ্মি কেমৰ এটা আছে আৰ্মি একেল পাঞ্জাবাৰী এটা আছে হা আৰু এটা সাতগাঁও এটা আছে আৰ্মি কেম্পৰ গেট আৰ্মি কেম্পৰ মানে গেট দুখনেই আছে এখন হ'ল পাঞ্জাৱাৰী অ পাঞ্জাবাৰী এখন মেইন গেট এখন আৰু এখন আছে সাতগাঁও মানে নাৰেংগীত এখন মেইন গেট এখন আছে হা কোনো তি যেতিয়া যাবা আমি ধৰি লও আমি নৰ্মেল নহ আমি চিভিলিয়ান হয় এটা আৰু আমি যদি যাওঁ তাতে আমাক খাই ল'ব ক কিহ কাৰণ য বলে আমি যদি কওঁ এনে ফুৰিব যা আমাক যাব নিদিব ভিতাৰে যদিয়া আমি কলেজ স্কুল তাতে স্কুলৰ কাৰণে কিবা কৰি যাও কিবা কাৰণে কাম যাব পাৰ এনে কব কাৰণে যাব নিদিব কোনো এইচতে যাব দিয়ে আৰু মান সেইচতে চেকটেক কৰে আৰু এই চাইডে মানে মানে পাঞ্জাবাৰী হৈ গ'লে কাঠ চাৰ্ লাগে আৰু কিবা তোমাৰ পিতাৰে কিয় যাওক। কেনেকা আৰু মানে আৰে ইপিনেদি যদি যাও সাতগাও হৈ যদি যাও আমি সাতগাও যদি ইপিনেদি যাও তেতিয়া আক চেক নকৰে ডাইৰেক্ট যাব দিয়ে আৰু।
অ সেনেকোৱা নেকি।
উম সাত গাওৱে যাব দিয়ে আৰু উম। এ যাব পাৰি আৰু তাতে কলে হ'ল তপাতলি যা বুলি ক'লে হ'ল পুলিচ যাব নিদিয়ে আৰু মানে সাতা‌ গাওত এনে নৰখাই। বাইচান্স কি টাইমত যদি ৰখাই দিলে হ'ল টপাতলি আমচিং যাওঁ। হামচিং মানে হামচিং চব চিভিলিয়ানে থাকে সেই যদি আৰু আৰ্মি নাথাকে আৰু তাতে মানে যাব দিয়ে আৰামছে আৰু। মানে এ আৰ্মি কেমটো বহুত ধুনীয়া। অ এদিন মানে কি বুলি। যাব লাগিছিল কিন্তু তাতে ভাল আৰে এবাৰ চোন মনত আছিল নে অমিতৰ বাৰ্থডে যে আমাক খোৱাই খোৱাইছিল‌ যে ইকো ৰিজৰ্ট
অ অ গম পাইছোঁ সেইফালেদি যায় নেকি।
ইক' ৰিজটৰ পৰা আৰু বেছি নালাগে তোমাৰ এক এক কিলোমিটাৰ যাব লাগে আৰু। কি কৰিছা তাৰ পৰা। এ ইক ৰিজৰ্ট পাৰ হোৱাৰ পিছতে পায়ে আৰু লাহেকে আৰু আৰু বেছি যাব নালাগে ক'ব গ'লে। ইক ৰিজৰ্ট খনে অকমান দুৰ আছে ন চ ইক ৰিজৰ্ট অকণমান তুমি ইক ৰিজৰ্টৰ আগত কি যোৱা নাই নেকি। আৰু
ইক ৰিজৰ্টত আগত এনে সেইফালে যোৱা নাই মই তোমাৰ লগৰ লগতে যোৱা এক বাৰ খালি ইক ৰিজৰ্ট।
আচ্ছা। মানে কি বুলি কয় তাৰ পৰা আৰু বেছি নালাগে এক কিলোমিটাৰ মান যাব পাৰিবা তাতে মজা একদম কি ধুনীয়া চাহ বাগান টাহ বাগান আছে একদম ফটো চটো উঠা মানে ফটো চটো উঠাৰ বেষ্ট জাগা আৰু ক'ব গ'লে। আৰু ঠাণ্ডা জাগাটো আৰু তাতে মানে মেইনলি তাতে বহুতে হেৰী কৰে। মানে খানা চানা খায় মানে তাতে বহুতে মানে তাত খৰিচৰি পায় গে খৰিচৰি হা
পিকনিক স্পট টাইপৰ নেকি তোমাৰ।
অ পিকনিক স্পট তাতে মানে পিকনিক খাব নাযায়া তাতে বহুত মানুহ ন বহুত আমাৰ এই চাইডৰ পৰা মানুহ বা বিলিচৰ পৰা মানুহে তাতে মেইনলি এই ল'ৰা বা এনেকোৱ ডাঙৰ ডাঙৰ মানুহ মানে তাতে বেছিভাগ মই খানা খোৱাই দেখা পাইছোঁ বহুত। মানুহ ক'ত যেইবাৰ যাওঁ একবাৰ নহয় একেবাৰ‌ মানে খানা খোৱা দেখা পাওৱে আৰু। খানা খাই থাকে ইয়াতে মানে গছ মানে তাতে খৰি চৰি তাতে পোৱা যায়ে অকণমান যদি বিচাৰ আছে তাতে পোৱা যায়ে। আৰু পানীৰো ব্যৱস্থা আছে তাতে পানী নি জৰাৰ পৰা পানী আহি থাকে অকণমান অকণমান। এনেকা নহয় পুৰা গা ধুব পাৰা গা ধুব পাৰা থাকিব পাৰে ওপৰে চুপৰেটো মই নাজানোঁ। কোনটো তোমাৰ পানীও আহি থাকে চাফা পানী আহে ক্লিন পানী আহি থাকে একদম। ক'বাৰ ওপৰৰ পৰা মানে মানে। মজা ধুনীয়া জাগা কিন্তু আৰু তুমি আগত যদি যাওঁ আৰু। চাহ বাগান বিলাক পাৰ হৈ যায় আৰু আগত মজা ধুনীয়া জেগা আছে আৰু সেইপিনি তোমাৰ। সোনাপুৰ ওলাব পাৰিবা সোনাপুৰ।
সোনাপুৰ সেইফাল দি ওলাই কেনকে।
অ সিপিনে চিধা যায় থাকিলে সোনাপুৰ ওলাই যায়। সেইপিনে বহুত চৰ্টকাট হয় সোণাপুৰ ৰাস্তা ইপিনে দি গ'লে তো। দুৰ লংকাত হৈছে ন তোমাৰ। এই পিনে এই পিনদি গ'লে এই পিনদি গ'লে বহুত চটকাট হ'ব।
উ।
উম মান সোনাপুৰ এইপিনদি বহুত মানুহ এই পিন্ধে যাই কোনোবা এই গাড়ী বন্ধ কৰাই দিছিল যোৱাটো। আমি যাব পাৰিম আমি আমি বাই ইস্কুটি যাম। মেইন সোণাপুৰো উলাব পাৰিব পুৰা এক ঘন্টাত। সেনেকাে সোণাপুৰ হৈ এইপিনে তুমি অ চব চব ৰিজৰ্ট টিজট আহ। এক